কি কৰি আছা বন্ধু ময়ো এনেই আছো ৰবা কি কৰিম ইমান গৰম গৰম মানে ইমান নাই মানে গৰম লাগি আছে আৰু ঘৰত গাটো ইমানো ভাল লগা নাই
আহ বাকী কোৱা চাহ পানী চাহ পানী এ খালো খালো খালো
মানে কিহৰ লগত খালা চাহ
এ চাহ বিস্কুট ৰাতিপুৱা তেনেকে হেভি বস্তু
অ ঠিকেই আছে ত এই গৰমত পাতল যিমান পাৰা পাতল খানাই খাব লাগে পাতল বস্তুৱে খাব লাগে বাকী আজি ক'ত ক'ত যাবা
আজি তেনেকে ওলাই যোৱা বতৰ নহয় দিয়া এইটো যিহে গৰম দিছে ন এইটো ওলাই যোৱা বতৰ
হয় হয় ঠিকে কৈছা ঠিকে কৈছা তাৰোপৰি মা মানে আজি মই এঠাইত যাব লগা আছিল কিন্তু চাও গৰমটো কেনে তাৰ পিছতে তাৰপিছতে ভাবিম মানে যামনে নাই
হয়
তাকেই মানে তুমি মানে গৰম ত মানে কেনে বস্তু খাই ভাল পোৱা বেছি?
মই গৰমত তোমাৰ মই তোমাৰ গাখীৰ চাহটো যে
হয়।
সেইটো অকমান চেনি অলপ বেছিকে দিলে আৰু মাহপাত দিলে আৰু আদা দিলে মোৰ সেইটোতকে মোৰ বিশেষ আৰু একো নালাগে আৰু লগত এটা চিংৰা এটা হলে। মোৰ মানে বি মোৰ মানে বিশেষ একো নালাগে আৰু।
হয় হয় মই মানে গৰমত তেনেকুৱা বস্তু নাখাও মানে এ ধৰা প্লেইন বস্তুয়ে খাওঁ যিমান পাৰো যেনেকুৱা মানে লাল চাহ লাল চাহ আ দা ৰন্নো ৰহুন তাৰপিছত অ, তেজপাত দি কিনে বঢ়িয়াকৈ বনাই কেনে
অ,
তাৰপিছত মুড়ি চানাই মাকি ল'ম এ এইটো হলে আৰু মোক একো নালাগে। গৰমত।
আতচ্ছা
ভাতৰ লগত কেনেকুৱা খাদ্য খাই ভাল পোৱা?
ভাতৰ লগত তোমাৰ আৰু ভাতৰ লগত মই মানে মই একদম সঁচা কথা যদি কওঁ মই এ মাংস চাংস থাকে সেইটো বেলেগ কথা বাৰু সেইটোতো চবে ভাল পায় দিয়াচোন।
হয়।
মই এনেই মানে তোমাৰ নিমখ নিমখ তেল আৰু লগত য এটা আমলেট এটা হৈ যায় নিমখ তেল আমলেট। বাছ বিষষ কৰা এখো নালাগে।
এই তাকে গৰমৰ দিনত মানে মাছ মাংসটো ইমান খাব নোৱাৰি হয়নে।
উম, উম,।
তাৰোপৰি তোমাৰ অ, মইো বাৰু ইমান নাখাও। অ, মইো মানে এই কালি ক কালি ৰাতি কি খালো কালি ৰাতিও মানে নিৰামিষে খাইছো। প্ৰায় পনীৰৰ চব্জি খাইছিলো। মানে মই ইমান মানে ঘৰৰ মানুহে নন ভেজ খাই মানে মই মাছ মাংস ইমান নখাওঁ।
অ, মই আমি কালি এতি যিেতটো আমি মা মই মাত্ৰ অ, আমি আমি যিহেতু মা মই অকল দুজন মানুহ ঘৰত আহ আমি কালি কণী আনিলো তাৰপিছত কণীৰে তোমাৰ আলুৰ দম বনাইছিল কণীৰ দম বুলি যিটো কয়। এ সেনেকে সেনেকেই খালো আৰু হয় হয় হয় সেনেকেই খালো আৰু আঞ্জা আছিল।
আহ ঠিকে আছে মাই তাই আজি হয় হয় কণী খাব লাগে। য মানে হয় হয়। তুমি জিম চিম যোৱা নাই এনে?
নাই জিম না যাও জিম না যাও।
উম, মই বাৰু জিম কৰা নাই কৰিম বুলি ভাবিছো চ' জিমত গ'লে মানে কণী বহুত খাব লাগিব। টো।
খাবলৈ লাগিবই দিয়াচোন।
তাৰ পিছত মই ৰুটিন টো গৈ আছো। হা ৰা ৰাতিপুৱা কণী মান কণী অকল হোৱাইট চলটো ভিতৰৰ কুচুমটো মানে বেয়া হয় মানে চজিন কৰে। ফেটচ হৈ জাই ন হোৱাত চেল টো তাৰপিছত অলপ মান পিনাট বাটাৰ মিক্স কৰি কেনে ব্ৰেড খাবা বাচ, এইখিনি ৰাতি খানা হা, দুপৰীয়া তোমাৰ খাবো লাগে অল অলপমান ব অলপমান বা মটৰ এনেকুৱা টাইপ মানে অলপমান গাজৰ বা বিলাহী এনেকুৱা মিক্স কৰি কেনে চালাড এটা বনাব লাগে, বইল কৰি ন
হয়।
খাব লাগে, তাৰপিছত ৰাতিপুৱা তোমাৰ তেনেকুৱাই মানে নৰ্মেল খানা খাব লাগে, যেনেকুৱা তুমি চবজি বেছি খাব লাগে। এই ৰুটি বা ভাত কমাই একদমেই কমাই দিব লাগিব। ৰুটি খালে এখন ভাত খালে একবতি। চ' বহুত মানে ডাইট ফ'ল' কৰিব লাগে বোলে জিমত গ'লে, চ' মই তাকে ভাবি আছো জিম
ইটো কৰো নে নাই। নে জি কৰাতকে মোৰ হয় হয়। নিজৰ কাৰণে ভাল, কিন্তু মই। হয়। মানে জিম কৰাতকে মই যে মানে আমাৰ শাৰীৰিক এক থাকে শাৰ- ৰিক
অ ধৰা তোমাৰ, অ একদম একদম, মই তো কব খুজিছিলো। সেইটো ক'বই খুজিছিলো। তুমি তুমি ৰাতিপুৱা পাঁচটাাতহ দৌব গ'লা। আহি কিনে তুমি অকনমান কিবা কিবি কিবা কিবি মাৰি দিলা যেনে ধৰা বুকডাউন কিব কিবি মাৰি দিলা কেইটামান পুচপ মাৰি দিলা, তাৰ পিছত তা-তা-তাৰ পিছত বুৰাকে গাটো ধুলা, গাটো ধু কিনে চাহ পানী খালা। বাকী তোমাৰ পঢ়িব লগা আছে পঢ়িলা ব বাকী তোমাৰ যিখিনি এক্টিভিজ আৰু নিজৰ
হয়, হয় ঠিকে কৈছা নিজৰ ওপৰত কাম কৰিব লাগে। মানে শাৰীৰিক বহুত ডিফাৰেঞ্চ আছে মানে। শাৰীৰিক এক্সাৰচাইজ তোমাৰ যিমান বডি বনিব, মিচ-মেচিনৰ এক্সাৰচাইজত তোমাৰ গ মানে ডাইটো ফ'ল' কৰিব লাগিব, বডিও ইমান নব। বডি মানে যিমান দিন জিম কৰি আৰু খোৱা ষ্টাৰ্ড কিৰি দিবা। তাৰপিছত বডি আৰু লুজ হৈ যাব। তোমাৰ যদি দৌৰি মানে একবাৰ যদি তোমাৰ বডি লছ হ'ল, ফেট লছ হ'ল আৰু বাঢ়াতে টাইম লাগে কিন্তু।
হম। এয়া তোমাৰ জিমত মানে বহুত বেছি খৰচ আছে ধৰা তোমাৰ প্ৰটিন কিনিব লাগিব ন প্ৰত কিনিব লাগিব, তোমাৰ এই কিবা কিবি কিনিব লাগে যে। অ' সেইবোৰতো ধেমালি দাম নহয়। উম।
হয় মই ভাবো যে মানে দ হয় মই ভাবো মই দৌৰাত কে আৰু ভাল একাৰাইজ নাই যদি ফেট লছ- কৰিব আছে।
হয়নে বাৰু?
হয়, হয় মই হ'ব কি জানা ৰাতিপুৱা তুমি দৌৰিব গৈছা আহি পেলাই তুমি মই যে কলোৱে যে-যে পুচাপ মাৰা, বুকডাউন মাৰা, এনেকুৱা কিছুমান এক্সাৰচাইজ কৰি গা পা ধুই কিনে দু খ বা বেছ নহয় বেছ নহয়, জাষ্ট দুখন ৰুটি খাই দিয়া বাছ, কিছুমানে ৰাতিপুৱা ভাত খাই আমাৰ আমাক-আমাকটো-আম আমাকতো তোমাৰ অসমৰ মানুহবিলাকক কয় যে আমি অসমৰ মানুহবিলাক বালে আমি অসমৰ অসমীয়া মানুহ বিলাকে বো দিনত তিনিবাৰ ভাত খাওঁ। শুনিছানে এটো কথা?
পান্তা ভাত, খাই অসমৰ মানুহ বিতলি, শুনিছোঁ শুনি
অ' পান্তা ভাত খাই মানে আমি অসমৰ হ'লেও তিনবাৰ ভাত খায়। দিয়ে, ৰাত ৰাতিপুৱা এবাৰ, দিয়ে-দি-দিনত এবাৰ আৰু ৰাতি এবাৰ, ৰাতি এবাৰ। আচলতে কি জানা তিনিবাৰ ভাত খাব লগা কোনো ধৰণৰ ৰিজনে নাথাকে। তিনিবাৰ ভাত খাব নালাগে আচলতে।
নাই, নালাগে নালাগে ভাতৰ যি মান, আ ৱেট বঢ়াই ন বেল বেলেগ বস্তু ন, নৱৰাই কিন্তু বুজি পাই, ৱেট কমাব লাগিব। কি?
উ, উ, উ, আহিছে দিয়া। আৰু কি জানা আৰু মানে
ভাল।
হয় আৰু মই কিছুমান মানে তোমাৰ দেখিব দেখিব পাওঁ আ যে এ কিছুমান ডাঙৰ ডাঙৰ আমাতকে মানে বহুত হা, বহুত মানে দেখাত ভাল আৰু জিম যায় হা। তোমাৰ ৰাতিপা জিমৰ পৰা ওলাই, এ তোমাৰ যে কাষে কাষে দোকান বিলাক থাকে যে ফুটপাতত কিছুমান যে। পুৰি চুৰি পাই যে।
হয়, উ হ।
শুনিছানে? অ' হে মানে হিহঁতে জিম কৰি আহি পেলাই যে, সিহঁতে সিহঁতে জিম কৰি আহি পেলাই লাষ্টতো পুৰি, পুৰি আৰু ঘুগুনী খাই দিয়ে। কি লাভ হ'ল?
মানে জিম কৰিবা, দৌৰি কেনে যদি আহাৰ টাইমত পিঠা এটা খাই দিয়া, চাহ এটা খাই দিয়া, ৰাত ৰাতিপুৱা টাইমত মানে খালী পেটত খাৱা, খাৱা হয়। দৌৰি আহি কেনে তুমি গ্ৰী ইনকি, খোৱা।
তোৰ মাতটো ভালকে আহা নাই।
বা নেমু, নেমু পানী খাই উ নেমু পানী নিমখ দি খাই দিয়া। অক, অকল নেমু পানী জোনটো। গৰ পানী দি নেমু চেপি খায়।
হয় নেমুটোতো তোমাৰ বহুত ভাল বস্তু আমি ভাতৰ লগত খাবই লাগে এটা এটা হয়নে নহয়?
গৰমৰ দিনত বহুতেই ভাল বস্তু। হয়।
কেনে? এ-এ-এনেকুৱাই মানে আমাৰ ডেইলী এক্সাচাইজ কৰিলেহে মানে ভাল মানে। শা-শাৰীৰিক ৰোগ গ কম হয়।
ঠিক কথা কৈছে। আৰু আজিকালি মানে কি হৈছে, আজিকালি তোমাৰ হেইবোৰ নায়ে দিয়া। আজিকালি, আজিকালি তোমাৰ বহুত সুবিধা আছে। যদি তুমি কিছুমান, যদি তুমি মানে কিছুমান ধৰা এক্সাৰচাইজ নাজানা, যদি তুমি কিছুমান ব্যায়াম নাজানা। তুমি আজিকালি মোবাইলত মাৰি দিবা যে, যে আজি ৰাতিপুৱা মই এইখিনি এক্সাৰচাইজ কৰিম। হয়। তোমাক, তোমাকো ছেট জিপিতি কৈ দিব যে তুমি ৰাতিপুৱাই ছেট জিপিতি যদি তুমি যদি, তোমাৰ যদি ব'ডিটো দেখাই দিয়া বা-বাত-বাত তোমাৰ যদি ব'ডিৰ তোমাৰ-তোমাৰ হাইটটো কলা। তো-তোমাৰ ৱেটটো কলা, গোটেইখিনি যদি তুমি যদি মেজাৰমেন্টটো দি দিয়া। ছেট জিপিতি তোমাক চো, তোমাক ক'বয়ে যে তুমি মানডে, মানডেত টো এক্সাৰচাইজ কৰা, টিউজডে, মংগলবাই এটো এক্সাৰচাইজ, আ বুধবাৰে এটো এক্সা চাইজ, এনেকে তোমাক ভাগ ভাগ কৰি দিব চাই।
হয় হয় হয় হয়। আজিকালি মোবাইলৰ সহায়ত তুমি জিম ৰুটিনো ওলাই লব পৰা বা ডেইলী লাইফ ৰুটিনো ওলাই লব পাৰা বহুতখিনি সহায় কৰিছে। হয় ঠিকে কৈছা।
সেইখিনিয়ে আৰু।
হয় হয়। বাৰু তোমাৰ লগত কথা পাতি আজি বহুতখিনি শিকিব পাৰিলোঁ।
উম, ময়ো আজি বহুতখিনি জ্ঞান লাভ কৰিলোঁ, দিয়া বাই।
অ' ঠিক আছে ৰাখিছোঁ বাই অ'।